অ কি খবৰ
ভালেই ভালে তোমাৰ
অ ভালেই ভালেই মোৰো
বাকী এতিয়া কি কৰি আছা
মই এতিয়া এনে আছো আৰু তুমি
অ ময়ো এনেই আছিলো সে ভাত চাত বনাই আহিলো নাই নাই বনাই আহিছোহে এতিয়া
অ পিজিত থাকা নেকি তুমি
অ মানে ৰুমত থাকো আৰু
অ অ অ অ
অ আচ্ছা
সেইটো মই ঘৰতে থাকো
ঘৰটে ন আচ্ছা আচ্ছা
বাকী ইণ্টানশিপটো তোমাৰ হৈ আছে ন
অ অ মই নিন্তলৈ কৈছো তুমি কত কৰি আছা
মোৰো নিলিটতে হৈছে
দিনটোতে হৈ আছে অ ক্লাছ হৈ আছে তোমালোকৰ
হা ক্লাছ নে নিলিটত হ'ল তোমালোকৰ কি কলেজত হৈছে নে নেলিটতে ততে
অ আমাৰ থিয়ৰী ক্লাছটো কলেজত হৈ আছে প্ৰেক্টিকেলটো নে তাতে হয় আছে তাতে
অ কিমান দিন হ'ল তোমালোকৰ নেলিতত
আহ আমাৰ হ'ল আমাৰ কি এক তাৰিখৰ পৰা কৰিছো মাজতে কেইদিন মান বন্ধও গৈছে বাৰু
অহ অহ
দুদিনমান বন্ধ কৰিছে, তেনেকে তিনদিন মান তাতে হ'ল, আৰু বাকী কেইদিন কলেজত হৈছে থিয়ৰী ক্লাছ।
উম। আমাৰ এইটো উইকহে এনে ষ্টাৰ্টিঙৰ পৰা আমাৰ কলেজতে হৈ আছে।
অ' জন্মাৰ কেতিয়া পাৰা ষ্টাৰ্ট হৈছে?
আমাৰ দুই তাৰিখৰ পা।
অ' দুই তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে, মানে দুই তাৰিখ কলে থিয়ৰী ক্লাছ কেইদিন হ'ল?
থিয়ৰী ক্লাছ বেছি নাই হোৱা দুই তাৰিখৰ পৰা আমাৰ থিয়ৰী ক্লাছ কলেজতে হৈ আছে। দুই তাৰিখৰ পৰা যিমান দিন হৈছে, খালি এইটো উইকহে আমাৰ বাছ নেইলিটত হৈছে।
অ' অ' আচ্ছা, আমাৰ ফাষ্টৰ উইক মানে এক তাৰিখৰ পৰা তিনি তাৰিখত তিনিদিন নেলিটত হল। বাকী এইটো উইক মানে কলেজত হৈছে থিয়ৰী ক্লাছ আৰু।
অ'।
তোমালোকৰ কি, টপিকটো?
আমাৰ টপিকটো চি এ
অ' আচ্ছা, অ' অ'। মানে তোমালোকৰ গোটেই তোমালোকৰ ডিপাৰ্টমেণ্টটো আছা।
অকল আমাৰে নহয়, আৰু আছে বহুত ডিপাৰ্টমেন্ট আ
বহুত আছে, কলেজৰে আমাৰ কলেজৰে নে বেলেগ কলেজতো আছে?
না না, বেলেগ কলেজৰো আছে এবাৰতে।
বেলেগ কলেজৰ আছে, আচ্ছা আচ্ছা, আমাৰ তাত বাৰু আমাৰ খিনিৰে আছে নেকি নেকি জানো, ভালকে চিনিও নাপাও নহয়, বেলেগ বেলেগ এপাৰ্টমেন্টবিলাকৰ পোৱালী বিলাক অ' তেনেকে মানে, আমাৰ আমাৰ ডিপাৰ্টমেন্টৰ আৰু এটা ডিপাৰ্টমেন্টৰ চিনি পাওঁ কেইজনিমানক, কিন্তু চব হয় নে নহয়, সেইটো নাজানো আৰু।
উম, আমাৰ চব নাই, আছে বাৰু দে আমাৰ কলেজৰে, কিন্তু বেলেগ কলেজৰো আছে মানে।
অ' অ', আচ্ছা আচ্ছা, হ'ব পাৰে। আমাৰ বাৰু হেৰি দুটা ভাগত আছে বাৰু। আমাৰ আমাৰ খিনিৰো মানে দুটা গ্ৰুপত পৰিছোঁ। মানে দুটা টপিকত পৰি গৈছো আমি।
উম, উম।
বেলেগ-বেলেগকে অ' লগৰ কিছুমান মানে বেলেগ এটা এ আইৰ ওপৰতো কৰি আছে আৰু।
অহ, অহ।
সিহঁতে
আমাৰ এটাই মানে, ষ্টুডেন্ট ইমান নাই ন আমাৰ সেইখিনিত, সেইটো কাৰণে।
অ' অ' আচ্ছা আচ্ছা। তো এই কেইদিন মানে কয়, অহা কালিৰ পৰা কেতিয়া হব? অহা কৰপা? কলেজত ন তেনে আমাৰ কাই নেলিটত হ'ব চাগে আমাৰ, মানে একো তেনেকে কনফাৰ্মকে কোৱা নাই। খালি মানে সেই তেতিয়া আগতে কৈছিলে মানে ফাষ্ট যাওঁতে, ফাৰ্ষ্ট দিনাই। যে কি এইকেইদিন নেলিটত হয়, দেন এটা উইক কলেজত হ'ব। দেন আকৌ নেক্সট উইকটো আকৌ নেলিটত হ'ব।
তোমালোকক কেতিয়ালৈকে হ'ব কৈছে নেকি?
একো কোৱা নাই মোৰতো লাগিছে অকমান দিন চলিব-
আৰু তোমালোকক কিমান টাইম কে কৰাই।
তাৰ তেনেকে নেলিততো অলপমান সময় কৰা মানেহত অকন দেৰিকে ষ্টাৰ্ট হয় ধৰা। চাৰে নটা বুলি কয়। কিন্তু দশটা চাৰে দচ মান বাজি যায়। আৰু
উম
ত ইমান মানৰ পৰা কৰাই কেতিয়াবা লাহে ধীেৰে কৰে আৰু অকমান ধেৰে গৈছ। ত এটামান বাজি যায় এটাৰ এটামান বাজি যায় আৰু চাৰে বাৰটা এটামান কলেজত কেতিয়াবা সোনকালে হয়। কেতিয়াবা দেৰিলৈকে কৰায় তেনেকুৱা আৰু মানে একো চিডিউল টো ফিক্স নাই মানে।
অ আমাৰো তোমাৰ টু আৱাৰ্চকেই কৰাই ইমান বেছি নকৰাই মানে। তো' তেনেকে টু আৱাৰ্চকে কৰাই থাকিলেতো তোমাৰ পিছলে বেছি টাইম হব ন।
অ সেইটোৱে এতিয়া অহ তেতিয়া বেছি দিন লাগি যাব।
উম সেইটোৱেতো-
কৈছে বাৰু মিলাই দিম বুলি কে কিবা।
অ পিছফালে সিহতে চাইন কৰি দিম বুলি কৈছে। বাৰু
অহ দিয়া দে আৰু উপায়ো নাই ন এতিয়া এমাহত তেনেহলেচোন আমি কিমান দিন কৰিব লাগিব কিমান- কিমান আৱাৰ্চ কিমান ঘন্টাই কৰিব লাগিব এদিনত।
আৰু দূৰো হয়। নিলিটো বহুত ইমান দূৰ ৰ'দত একদম যোৱাতটো বহুত কষ্ট হয়।
অ আমাৰ আৰু তেনেকে ইমান গাড়ী চাডাৰীও নাপায় সিফালে-
উম আৰু ৰাস্তাও বহুত বেয়া।
অ ৰাস্তাডালটো বনাই আছে। ন সেইকাৰণে ধূলি তাতে- উম তাতে ইমান ধূলি আৰু বহুত সোমাব লাগে। অশান্তি লাগি যায়। আৰু অশান্তি লাগি যায় তাতে থা কিন্তু ভালেই দূৰৰ পৰা আহা খিনি আৰু দিগদাৰ ন আকৌ আহিব। তাৰাপা‌ আকৌ এইফালে সোমাব। এই কলেজত হৈ আছে ভালেই টেনচন নাই একো।
অ কলেজতো ইমান প্ৰব্লেম নাথাকে।
অ তাত হেৰি থৈ গলে প্ৰব্লেম দূৰ হৈ যায়। আৰু বেলেগ একো নাই
উম
আৰু গৰমত কষ্ট সেইকেইদিন ৰ'দ দিলে বাৰু আমি কৰা কেইদিন তাতে-
আমি কৰা এনেকা ৰ'দ নহয় মুখ চুখ হাত চাত যে একদম পুৰা পুৰি যায় মানে।
অ একদম হেৰি ট্ৰেইনিং হৈ গৈছে ৰ'দত- তাতে গৰমো কেনেকুৱা।
তাত তাত ভিতৰত ভালেই লাগে বাৰ ডনেলিটোৰ ভিতৰত ঠিকেই লাগে। কিন্তু মানে যোৱাতটো অহাতটো কষ্ট কলেজত আকৌ তোমাৰ মানে। কৰাতোত দিগদাৰ কলেজত বহুত গৰম।
অ কলেজৰ সেইটো হে হ বি চি এ ৰুম কেইটাত কৰাই আছে ন।
উম
অ আমাৰো তাতে কৰা আছে তাতো গৰম আমি এদিনতো লাইট চাইট নোহোৱাকে কৰিছো। ফেন নাই একদম গৰমত দিদিনাখন বেছি সময় নকৰালে। উম সৰু সৰু ন তাতি ঢেৰ পোৱালি সোমাই গলে গৰমতটো বেছি বাঢ়ি যায়। সেইটোৱে আৰু-
বাকী, ভাত কি বনালা?
বাকী, ভাত আজি চিম্পল। ডালি-ভাত-ভাজি।
উম, তুমি অকলে থাকা?
অ', মই অকলে থাকো।
উম, আমাৰ মায়ে বনাই আছে মাছ, দালি, ভাজি।
অ', অ', আচ্ছা, আচ্ছা বনাই আছে ন।
তাকে, বাকী হেই লগৰ তোমালোকৰ লগৰ বোৰো তাত তে আছে।
অ', মোৰ অ', ডিপাৰ্টমেন্টৰ পৰিছে বাৰুতে কিছুমান, মানে চব নাই পৰা। কিছুমানে এই তোমাৰ পি এইচিটো লৈছে। তাৰপিছত, নেৰিৱালামত লৈছে। আমাৰ মানে সেই তিন টায়ে অপশ্যন ৰাখিছে।
মানে ডিপাৰ্টমেন্টৰ পৰাই দিছে তোমালোকৰ। আচ্ছা, মানে নেৰিৱালমত তোমালোকৰ ডিপাৰ্টমেটৰ পৰা লৈ গৈছে আৰু।
হয়, নেলিত নেৰীৱালম আৰু পি এছ ই এই তিনিটাৰ ভিতৰত যিকোনো এটা।
অ', আচ্ছা, আচ্ছা আমাৰ বাৰু চব বেলেগ, বেলেগ জেগাত গৈছে একদম। যাৰ যত মানে পঢ়িছে বেলেগতো এপ্লাই কৰিছিলে ন, কিছুমান ইউনিভাৰ্চ টি বিলাকতো গৈছে কিছুমান, তাৰপিছতে ইয়াতো মানে আমি নিজে গৈছো আৰু।
ছবক চিলেক্ট কৰি দিছে।
অ', আচ্ছা, আচ্ছা আমাৰ নাই, আমি নিজে গৈছো মানে আমি ইফালে ইউভাৰ্চিটিত এপ্লাই কৰিছোঁ ন। তাত নোহোৱা কাৰণে মানে, ইয়াতে ওচৰতে চালো আৰু বাকী দূৰত নগ'লো কাৰণে।
অ', ইউনিভাৰ্চিটিটো তোমাৰ ফাইভ কে দিব লাগে ন।
অ', ইউনিভাৰ্চিটিতো অ', সিমানকে, আকৌ তাতে থাকা যদি হোষ্টেল লোৱা যায়। তাতো যাব।
অ', এতিয়া তোমালোকৰোটো ইমান নাই লোৱা ছাগে হাণ্ড্ৰেড লৈছে।
অ', অ', আমাৰ হান্দ্ৰেদ লৈছে এতিয়া।
উম।
তোমালোকৰতো একেই।
না আমাৰ থাৰ্টিন হান্দ্ৰেদ লৈছে।
অ', অ', আচ্ছা, এই কেই ডিপাৰ্টমেণ্ট
ডিপাৰট হা সেইটো কাৰণে, ডিপাৰ্টমেন্টৰ পৰা কৰাই দিছে ন সেইটো কাৰণে। নেৰীৱালমত ফাইভ কে কৈছে।
ফাইভ কে।
হা।
অ', আচ্ছা, আৰু, আৰু কিহত দিছে।
আৰু পি এইচ ই, পি এইচ ইটো বাৰুতে ফি ফ্ৰী বুলি কৈছে সেইটো দেই।
ফ্ৰি। আচ্ছা, আচ্ছা একেবাৰে বেছিকৈ হৈ গ'ল তেতিয়াহে আৰু প্ৰব্লেম হৈ যায় আৰু।
উম, সেইটোৱে ইমান বেছিকে কৰিব নোৱাৰিতো আৰু।
উম। ঠিকে বাৰু ইয়াতে, তাকে এইকেইদিন কিমান দিন হয় এতিয়া হ'ব চাগে বিছ পঁচিছ দিন মান।
অকমান পিছত বন্ধ থাকিলে অকমান আমিও ফুৰিব কৰিব পাৰিলো হয়।
অ, নাই কত, উম। কত দিব চাগে জেগা নাই কাৰণ কৈ আছে ন, আকৌ এক্জাম হ'ব। আকৌ প্ৰজেক্ট বনাব দিছে।
অ হা হা প্ৰেজেন্টেচন দিব লাগিব নহয়।
উম। আমাৰ প্ৰেজেন্টেচন প্ৰেজেন্টেচন কোৱা নাই বাৰু দেই। নালাগে বুলি কৈছে। জাষ্ট প্ৰজেক্ট এটা বনাব দিছে। অহ নালাগে। অনিন্দান কৈ আছিলে ৰবা, হেৰি কি? প্ৰজেক্ বনাব দিছে, দেন তাৰ পিছতে তাৰ ওপৰত ভাইবা হ'ব, থিয়ৰি এক্জাম এটা হব, প্ৰেক্টিকেল এক্জাম এটা হব।
অ।
মানে সেই এক্জাম কেইটা দিব লাগিব আৰু। অ মানে প্ৰজেক্ট মানে কি ৰিপৰ্ট বনাব দিছে আৰু। প্ৰেজেণ্টটেচনন হেৰি কৰিব দিয়া নাই। ৰিপৰ্টটো মানে সেই বনাই পেলাই আকৌ আমিটো হেৰিতো দিব লাগিব ন, কলেজতো দিব লাগিব, ত'। এটা দিয়ে হৈ যাব চাগে ৰিপৰ্ট। তাকে আৰু, তোমালোকৰটো হ'ব একজাম।
অ একজাম আমাৰো হ'ব হা।
অ, আচ্ছা। তাকে কেতিয়া হয়, কি হয় বা এক্জামটো।
শেষেই হোৱা নাই এতিয়ালৈকে ভালকে। কমপ্লিট মানে যোৱাগেই নাই ছিলে ভালকে।
অ, কমপ্লিট হোৱা নাইটো চাগে, কাৰণ থিউৰিত নহল নকলে মানে কমপ্লিট হৈছে বা কিবা। নহলেটো কৈ দিব ন? এতিয়া কি থিয়ৰী পাৰ্টটো কমপ্লিট বুলিকে হোৱা নাই কমপ্লিট আৰু কৰাব চাগে থিয়ৰী।
অ সেইটোৱে।
কাৰণ একজম লব যিহেতু, কমপ্লিট কৰাব লাগিব সিহঁতে, উপায় নাই।
সিহঁনতেটো পুৰা ডাইৰেক্ট সেইটোৱে কৰি দিয়ে, ৰেট মাৰি দিয়ে, এয়াই।
হা?
এই কিবা তোমাৰ কয় এন ডি ইউৰ কৰ্চ এটা হেৰি কৰিছে নহয় ন? কৰিছ নে? অনলাইন এইটো যে ৰেজিষ্ট্ৰেশ্যন কৰিব দিছিলে?
আনচিয়ৰ, নাই কৰা বাৰু আমাক কোৱা নাইটো একো?
অ অ, আমাক মানে সেইটো দিছে হা নিলিটোতেই। আমাক দিছিলে আৰু সেইটো।
অ। তোমালোকে সেইটো কৰিছা?
অ আমাক সেইটো কৰি পেলাই মানে এনেই এক্জামছ বোৰ দিবলৈ দিছে আৰু একজাম খিনি দি পেলাই তাৰপিছত অ এ এক্জাম টো দিলেই মানে তোমাৰটিফিকেট আহি যাব আৰু সেইটো এক্জামটো এ আই টে দি দিয়া আৰু বোলে। চে টোপনী মাৰিবলে দি দিবা আৰু।
অ। নাই আমাৰ বাৰু একো কোৱা নাই। আমাক জাষ্ট মানে সিদিনাখন কলে যে কি থিয়ৰি হব পিতা তেন তাৰ পিছতে হেৰি কৈছে আৰু। তাৰ পিছতহে মানে একজাম চাইন দিয়ে। তাহত মানে চাৰ্টিফিকেটখন দিব আৰু তেনেকুৱা।
অ অ। ঠিকে।
বনাব দিছে। তাকে প্ৰজেক্টটো কি চাব লাগিব তাকে, বুজিয়ে পোৱা নাই একো কি প্ৰজেক্ট, কি কৰিব দিছে?
উম। খোৱাও নাই নহয় ভালকে এতিয়ালৈকে।
অঁ সেইটোয়ে। তাকে।
ইলেভেন মিনিটচ হৈ যাব ন চাগে?
অঁ য়েছ য়েছ, দিয়া দিয়া দিয়া ঠিক- ঠিকে আছে দিয়া, অঁ-অঁ' উম উম।